শুনিছানে?
অ শুনিছো তুমি শুনা পাছা?
হয় হয় পাই আছো কি কৰি আছা?
মই এনেই চাহ খাই বহি আছো তুমি কি কৰিছা?
মইও এইমাত্ৰ চাই খালো চাই খাই অলপ বাহিৰলৈ ওলাই আহিলো এনে বাটৰ পিনে গাছৰ তলত বহি আছোঁ এনে
অহ উম, খবৰ ভালনে?
মোৰ ভালে দিয়া, তোমাৰ? অহ উম। উমহ। গৰমটো ইমান অ বাঢ়ি গৈছে দিনক দিনে থাকিব নোৱাৰা হৈছে ঘৰটোত।
উম হয় হয় আমাৰ ফালে বৰষুণ দিছে ক'ব গ'লে।
অ আমাৰ পিনে দিছিল যোৱা পৰখি দিছিল কিন্তু এই দুদিন দিয়া নাই। বৰষুণ দিলেওনো কি এইটো বৰষুণটো দিয়ে দিয়া সময়খিনি অকনমান ঠা তাৰপিছত তাৰপৰা একেই অৱস্থা আৰু গৰমে।
হয় হয়। এই এইবোৰ পৰিৱেশটো মানে মানুহে নিজে নষ্ট কৰিছে ক'ব গ'লে।
হয় হয় একেবাৰে ঠিক কথা কৈছা।
উম এফালে গছ কাটিব তাৰপিছত হেৰী বৰষুণটো কমি যাব তাৰপিছত সিফালে ৰ'দ যেতিয়া তেতিয়া দিয়ে মানে পৰিৱেশটো উ মানে হেৰী উল্টা পুল্টা হৈ গৈছে ক'ব গ'লে।
হয় এতিয়া যদি আমি ক'ৰবালে আৰু ওলাই যাওঁ জিৰণি লোৱা তাৰমানে গছ গছৰ তলত থিয় দিয়া জা জে প্ৰায়ে আৰু নোহোৱা হোৱা যেন হৈ গৈছে আৰু এনেকুৱা পৰিমাণে আৰু আমি গছবোৰ আৰু কাটিবলৈ ধৰিছো। যাৰ ফলত আৰু পৃথিৱীৰ ভাৰসাম্যতাও আৰু হ্ৰাস পাইছে আৰু যাৰ ফলত আৰু গোলকীয় উষ্ণ উষ্ণতা টোৰ বৃদ্ধি পোৱাৰ ফলত আমাৰ অ গৰমবোৰো আৰু অত্যাধিক হোৱা বুলি আৰু মই ভাবোঁ আৰু।
হোম ঠিকেই কৈছা হয় হয়। মানে এনেকুৱা হৈ গৈছে যে মানে গৰমত থাকিব নোৱাৰা হৈ গৈছো যেনে বতৰটো মানে কেতিয়া কি হয় যায় ক'ব নোৱাৰি। এতিয়া বোলে ৰ'দ দি আছে ঘপ ঘপককে বৰষুণ কেতিয়া দি দিয়ে ক'ব নোৱাৰি মানে ক'ব গ'লে।
হয় হয়, আমি মানুহবোৰেই কৰি আছোঁ ক'বলৈ গ'লে এইবোৰ।
উম হয় হয়। আৰু যদি তুমি চোৱা গাঁও এখনত যদি চোৱা গাঁৱত গোটেই মানে চব জেগাতে বোলে সেউজীয়া হৈ আছে গছ লাগি আছে চবতে। ধুনীয়া পুখুৰী আছে তাৰ পৰিৱেশটোও ভাল মানে তাত থাকিও ভাল লাগে তুমি বোলে এডখৰ গৈ আ আছা, ভাগৰ লাগিছে সেয়া গছ এজোপা আছে তাতে তুমি জিৰণি ল'ব পাৰিবা ছাঁ পাবা ধুনীয়াকে বতাহো পাই থাকিবা কিন্তু চহৰৰ এইটো ক'ব নোৱাৰা। চহৰত মানে গোটেই জেগাত তুমি অকল হেৰী বিল্ডিঙে দেখা পাবা গোটেই ডাঙৰ ডাঙৰ ওখ ওখ বিল্ডিং সেইবোৰে আৰু ক'ব গ'লে।
হয় হয় উমহ, এতিয়াটো তাত ধৰি লোৱা ৰাস্তা ঘাটতো গছ নাথাকেই এনেকে। চহৰৰ পিনে বিশেষকৈ যদি ক'বলৈ যাওঁ আৰু যাৰ ফলতো আমাৰ বৰ্তমান সময়ত প্ৰদূ প্ৰদূষণৰ মাত্ৰা আৰু অধিক হ'বলৈ ধৰিছে যে সেইট আ সেইটো হওঁক ধৰি লোৱা পানী প্ৰদূষণে হওঁক বায়ুৱে হওঁক বা আমাৰ মাটিৰ লগতে আমাৰ শব্দ প্ৰদূষণ আৰু আমাৰ বৰ বৰ্তমান সময়ত আৰু অত্যাধিক পৰিমাণে আৰু আমাৰ বাঢ়িবলৈ ধৰিছে। আমি চাবলৈ গ'লে আৰু বিশেষকৈ
উম হয়।
যে আমি বিশেষকৈ আৰু চো তুমি চোৱা বা মই নিজেই বা আমি সক সকলোৱে দৈনন্দিন জীৱনত আৰু অ-অত্যাধিক আৰু আমি প্লাষ্টিক জাতীয় সামগ্ৰী আমি ব্যৱহাৰ কৰোঁ। আৰু সেইবোৰ আমি ব্যৱহাৰ কৰি মানে মাটিত আৰু অ যধে-মধে আৰু সকল হয় পেলাই দিওঁ আৰু। আমি কবলৈ গ'লে, আৰু সেইবোৰ বহুত দিন ধৰি আৰু মাটিত পৰি থকাৰ ফলত মাটিৰ যিটোৰ উৰ্বৰতা শক্তি, সেইটো হ্ৰাস পোৱাৰ লগতে মাটিটো দূষিত হয়। এতিয়া প্লাষ্টিকটো হৈছে ক'বলৈ গ'লে এনেকুৱা এক সামগ্ৰী, যিটো আমাৰ পৰিৱেশৰ তিনিওটা ধৰণে আৰু প্ৰদূষণ কৰে আমাক। এতিয়া চোৱা, পানীত যদি আমি প্লাষ্টিকটো পেলাই দিওঁ, আমাৰ পানীটো দূষিত হয়। বা আমি জ্বলাই দিওঁ যদি প্লাষ্টিকটো, বায়ুটো দূষিত হয়, লগতে মাটিত যদি পেলাই দিওঁ, সেইটো মাটিও আমাৰ ই এই এই মাত্ৰ ক'লোৱে যে যিটোৰ গুণগত মানদণ্ড সেইটো আমাৰ হ্ৰাস পায়। গতিকে যদি আমি প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ যদি আমি বৰ্জন কৰি দিওঁ একেবাৰে তাৰ সলনি যদি আমি আৰু যদি আহ কাগজেৰে তৈয়াৰী বা আমাৰ আহ কি বুলি কয় এইটো, বাঁহ-বেতেৰে তৈয়াৰী যদি আমি মোনা বেগ যদি আৰু আমি উপ-সকলোৱে আৰু যদি ব্যৱহাৰ কৰোঁ! তেতিয়া হ'লে আৰু আমাৰ মাজৰ পৰা আৰু প্ৰদূষণটো কম পৰিমণে আৰু হ'লে আৰু কমিব বুলি আৰু মই ভাবোঁ।
উম, উম ঠিকে কৈছা, হয়, হয়। চোৱা, মানে হেৰি অকল হেৰি কিছুমান মানুহ থাকে যে সিহঁতে কৰিছে, কৰক। মইনো কি কৰিম, সেনেকুৱাকে থাকে মানে অকল একফালৰ পৰা মানুহে কৰি গ'লে নহ'ব। সবে মিলি কৰিব লাগিব। এটাই চাই থাকিব, এইটোৱে কৰিব তেতিয়া কি কেতিয়াও উন্নতি নহয় সেফালে ক'ব গ'লে। সবে মিলি কিনে কৰিব লাগিব। এইটো চাই থাকিব সেনেকে নহয়। আৰু কৈছা যে প্লাষ্টিক হয় সেইটো মানে প্লাষ্টি ষ্টিকটো মানে ব্যৱহাৰটো কৰে সবে দেখাই যায়। কিন্তু বহুত মানে বহুতে ব্যৱহাৰ কৰে। টো অলপ কমাব লাগে, তেতিয়া মানে পৰিৱেশটো মানে ইমান বেয়া নহয় ক'ব গ'লে। আৰু পাৰ সেই সেইবোৰতো পলিথিনবিলাক প্লাষ্টিক সেইবোৰ সব ত ইয়াতে পানী-চানীয়ে বা মাটিয়ে-চাটিয়ে এনেকে পেলাই থৈ দিয়ে। যোনবোৰ মানে হেৰি পঁছিবলে বহুত টাইম লাগে ক'ব গ'লে। ত' সেইবোৰ সেনেকে পেলাই থ'লেতো নহ'ব। সেইবোৰ মানে জ্বলাব লাগে বা কিবা কিবা কিছুমান হেৰি চাইঞ্চ চাইন্টিফিকি কিবা সেইবোৰ মেথ'ড আছে, সেইবোৰ মতে মানে হেৰি ডিচপ'চেল কৰিলে বেছি ভাল হয় ক'ব গ'লে সেইবোৰ।
হয়, হয়। আমি চাবলৈ গ'লেতো আমাৰ বায়ুতো বা আমাৰ পানীতো বহু পৰিমাণে আৰু আমাৰ দূষিত হ'বলৈ ধৰিছে আৰু আমাৰ কল-কাৰখানাৰ পৰা ওলোৱা ধোঁৱাৰ লগতে আমাৰ বৰ্তমান আহ গাড়ী-মটৰৰো সংখ্যা আমাৰ অত্যাধিক। পৰিমাণে আৰু বৃদ্ধি হ'বলৈ ধৰিছে। লগতে সেইবোৰৰ পৰা ওলোৱা ধোঁৱাই আমাৰ বায়ুতো দূষিত কৰে লগতে আমাৰ দৈনন্দিন জীৱনত আমি দেখা পাওঁ যে আমাৰ সৰু সৰু ল'ৰা-ছোৱালীৰ পৰা আদি কৰি আমাৰ ডেকা, বয়োজ্যেষ্ঠ লোকসকলে আমাৰ মাদক দ্ৰব্য লগতে আমাৰ চিগাৰেট, সুৰাপান আৰু তেওঁলোকে পৰা আমি ৰাস্তা-ঘাটে ওলাই গ'লে আৰু দেখিবলৈ পাওঁ। সেইবোৰ সেৱন কৰাৰ ফলত তেওঁলোকৰ দেহ টো অনিষ্ট হৈছেয়ে, লগতে আমাৰ বায়ুটোও আৰু দূষিত হোৱা আমি দেখা পা বাৰু, লগতে আমি যদি অ', ক'বলৈ যাওঁ যে আমাৰ বিশেষকৈ আৰু বৰ্তমান সময়ত আমি দেখা পাওঁ যে আৰু কল-কাৰখানা বা কল-কাৰখানা বা ইণ্ডাষ্ট্ৰি আদি আৰু আমি বিশেষকৈ ক'বলৈ গ'লে গাওঁ অঞ্চলতে হওঁক বা চহৰ অঞ্চলতে আমি নদীৰ কাষৰীয়া ঠাইতে আমি বিশেষকৈ স্থাপন কৰা আমি দেখা পাওঁ। আৰু সেইবোৰ তাত আৰু স্থাপন কৰি, নদীৰ লগে নদীৰ লগত একেলগে সংযোগ কৰি সেই নদীটোত আমি একেলগে পেলাই দিয়া আমি দেখা পাওঁ আৰু যাৰ ফলত আমাৰ পানীটোও দূষিত হয় লগতে আমাৰ তাত থকা জ্বলন্ত প্ৰাণী মাছ-কাছ আদিও উম, মৃ মৃত্যুৰ পথত আৰু আহিবলৈ ধৰি বা আমাৰ বিলুপ্তিৰ পথত আৰু যাই আছে আমাৰ। সেইবোৰ অ', জ্বলন্ত প্ৰাণীবোৰ।
উম, হয়, হয়, হয় ঠিকেই কৈছা মানে এতে মানে, হেৰি এনেকুৱাকে মানে, হেৰি, ইণ্ডাষ্ট্ৰিবোৰ ডেভেলপ কৰে যে। পানীৰ কাষতে হওঁক বা সিহঁতে চব সুবিধা ল'ব বিচাৰে মানে ক'ব গ'লে। ওচৰত পানীও থাকিব অলপ, মানে চব ফেচিলিটি একেলগত পাব বিচাৰে, ত' সেইবোৰ গোটেই মানে পৰিৱেশো নষ্ট কৰে। লগতে সেই পানীত থকা জীৱ-জন্তুয়ো মৰে ক'ব গ'লে। পানীও লেতেৰা কৰে তাত মানে থাকিব নোৱাৰে, গোটেই অ', লেতেৰা হৈ যায় তাৰ লগতে সেই বায়ুকো মানে গোটেই পানী লেতেৰা কৰি দিয়ে ক'ব গ'লে। আৰু যোনবোৰ উশাহ লয়, সেইবোৰ মানে বেয়া হয় ক'ব গ'লে মানে নিজৰ হেৰি পৰিৱেশৰ লগত নিজৰ স্বাস্থ্যটোও বেয়া হয় ক'ব সেইবোৰ গ'লে।
হয়, যেতিয়া আৰু আমি পৰিৱেশটোক আমি বিনষ্ট কৰিম, আমাক নিশ্চয় পৰিৱেশো আমাক কিছু পৰিমাণে হ'লেও আমাৰ মানুহবোৰক পৰিস্থিতিৰ সন্মুখীন বেয়াকৈ পৰিস্থিতিৰ সন্মুখীন কৰাবই, এইটো নিশ্চিত। এতিয়া আমি ইছ, আ, মই যে ক'লো এইমাত্ৰ বা যিটো আৰু আমাৰ পানী যেতিয়া দূষিত হৈ যায়, আমাৰ মাছ কাছবোৰ আমাৰ নাইকিয়া হৈ যায়। বা জলন্ত প্ৰাণীবিলাক। এতিয়া যদি আমিও ক'বলৈ যাওঁ, আমাৰ যিবিলাক আৰু মাছমৰীয়া লোক আছে। তেওঁলোকেটো তেওঁলোকৰটো জীৱিকাৰ প্ৰধান আহিলাই হৈছে মাছ মৰা আৰু যেতিয়া সেই পানীবোৰ দূষিত হৈ যাব, তাৰলগতে যেতিয়া আৰু মাছ আদিবোৰ যেতিয়া নোহোৱা হৈ যাব। তেতিয়াহ'লে আৰু তেওঁলোকে জীৱনটো কেনেদৰে নিৰ্বাহ কৰিব? গতিকে, এইটো বুলিয়ে নহয় আমি সকলো ধৰনেৰে আমি পৰিৱেশটো যাতে দূষিত নোহোৱাকৈ আৰু ৰাখ খিব পাৰোঁ আমি ইয়াৰ প্ৰতি আৰু স সকলোৱে গুৰুত্ব দিয়াটো আৰু উচিত, তেতিয়াহ'লে আৰু আমাৰ ভৱিষ্যতত বা আহিবলগীয়া সময়ত আমাৰ নিজৰে আৰু বা আমাৰ সৰু ল'ৰা-ছোৱালী বা আহিবলগীয়া নৱপ্ৰজন্মবোৰৰ ভাল হ'ব বুলি আৰু মই ভাবোঁ আৰু।
উম, ঠিকে কৈছা, হয়, হয়। মানে, এই সেই কৰি কিনে হেৰি জীৱ-জন্তুবোৰটো হেৰি মৰিছেই, লগতে মানে পানীত থকা সেই মাছ মৰা মানুহে এ সেইবোৰে মানে সেনেকেই ধৰি আনে, সেইবোৰকে মানে মানুহে খোৱা হয়, যোনটো স্বাস্থ্য স্বাস্থ্যৰ কাৰণেও বেয়া হয় কব গ'লে। সেই মাছবোৰকে আনিব, সেইবোৰকে খুৱা হব। বহুতো ডাঙৰ-ডাঙৰ বেমাৰ-আজাৰ হোৱা যায়, সেইবোৰ ক'লে।
হয়-হয়।
বা আমি যদি চাওঁ, এতিয়া উম্ শব্দ প্ৰদূষনটো আমি ৰাস্তাত পিনে ওলাই গ'লে যিবিলাক আৰু গাড়ী, মটৰৰ শব্দ সেইটো, যিটো হৰ্ণ লগতে তাত থকা যিটো আৰু অ গাড়ীৰ ভিতৰত থকা আমাৰ যিটো আৰু গান বাজানাৰ এটা চিষ্টেম থাকে, সেইটোৰ শব্দৰ অত্যাধিক পৰিমাণে বৃদ্ধি হৈ যায় আছে আমাৰ দিনত দিনে বা সেইটোৰ ফলত আৰু আমাৰ ওচৰত থকা মানুহবোৰৰ আৰু যথেষ্ট অসুবিধাৰ সন্মুখীন হব হ'ব লগা হয় বা বিভিন্ন যেতিয়া শব্দটো আমাৰ বাঢ়িব তেতিয়া আমাৰ দেহৰ ৰোগেও দেখা দিয়ে ধৰি লোৱা কাণৰ বেমাৰে হওক বা বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ ৰোগে আমাক দেখা দিবলৈ ধৰে আৰু শব্দ যেতিয়া আৰু অত্যাধিক হ'ব আৰু
উম হয় ঠিকেই কৈছা মানে মানুহবিলাকে ৰখিব নিবিচাৰে নিচিনা হৈছে মানে এক মিনিটো ৰখিব নিবিচাৰে ক'ব গ'লে, মানুহ এটা ৰাস্তা পাৰ হ'ব বিচাৰিলেও বহুত সাৱধানে পাৰ হ'ব লাগিব ইমানে স্পীডত মানে কেতিয়া গাড়ীখনে মাৰি যায় মানে সেনেকুৱা-সেনেকুৱা পৰিৱেশৰ, এনেকে চাই-চিতি পাৰ হ'ব লাগে ৰাস্তা। এতিয়া মানে ৰখিবই নিবিচাৰে হৰ্ণটো মাৰিয়েই থাকিব সেনেকেই পাৰ হব লাগিব। কেতিয়াবাতো সেনেকে মানুহ মৰিও যায় ক'ব গ'লে ৰাস্তাতে, পাৰো দেখাই যায়
হয়-হয় এইটো আমি দেখা পাওঁ যে আমাৰ হৈয়ে থাকে আমাৰ এইটো আৰু মাজে-মাজে হওক বা কৰবাত নহওক কৰবাত হৈয়ে থাকে। গতিকে আমি পোনপ্ৰথমে আৰু নিজে ইয়াৰ ওপৰত সচেতন হব লাগিব বা পৰিৱেশতো দূষিত নোহোৱাকৈ আমি ৰাাখিব চেষ্টা চেষ্টা কৰিব লাগিব, তেতিয়াহে আৰু আমি আহিবলগীয়া নৱপ্ৰজন্মৰ লগতে আমি আগত থকা আৰু দজনক ইয়াৰ ভাল উপদেশ আমি দিব পাৰিম, গতিকে আমি নিজে আৰু সচেতন হোৱাৰ লগতে আমি চৰকাৰকো আৰু আহ্বান জনাব লাগিব যে বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে যাতে আমাৰ এই প্ৰদূষণবোৰ আমাৰ মাজৰ মাজৰ পৰা নাইকিয়া কৰিব পাৰে তাৰ প্ৰতি আমি আহ্বান জনাব লাগিব বা আমি ধন্যবাদো জনাব লাগিব যে কিছু পৰিমানে আমাৰ প্ৰদূষণৰ মাত্ৰাটো কম পৰিমানে হলেও আমাৰ লাহে-লাহে আৰু কমাৰ ক্ষেত্ৰত আমাৰ চ চৰকাৰে যথেষ্ট ভূমিকা অৱলম্বন কৰা আমি দেখা দেখা পাই আহিছো আৰু বৰ্তমান
উম হয়-হয়।
অ গতিকে অ ঠিক আছে বাৰু দিয়া ভাল লাগিল কথা পাতি তোমাৰ লগত, হয় দিয়া